হেল্ল'
হয়।
হয়, নমস্কাৰ।
নমস্কাৰ।
অ', কি কৰি আছে?
মই, এই অলপ হেৰিত গৈছিলোঁ, মানে কি কলনীৰ ফালে গৈছিলোঁ।
আচ্ছা, কিয়?
মানে বজাৰ, বজাৰ কৰিব লগা আছিল, মানে মুৰ্গী মাংস আনিলো। আমাৰ ঘৰত মানে আলহী আহিছে, ত' সেইকাৰণে, যাব লগা হ'ল মূৰ্গী মাংস আনিলো তাৰপিছত আমাৰ বাচমতী চাউল নিলো। আৰু কিছুমান মছলা, মছলা পাতি আনিব লগা আছিল, ত' সেইবোৰ আনিলো। এয়া দিলো আৰু, ঘৰত আনি দিলো, এতিয়া বনাই আছে মানুহ আহিছে ন', আলহী আহিছে ত' খাব।
আচ্ছা, আচ্ছা হয়।
আপুনি কি কৰি আছে?
মই এতিয়া চাহ খাই উঠিলোঁ এতিয়া শুম।
আচ্ছা, আপুনি ইমান জল্দি, নটা চল্লিশে হ'ল, আমাৰ বনাই হোৱা নাই, আপোনালোকৰ খোৱা হৈ গ'ল।
আমি মানে ছয়টা বজাত ভাত খাওঁ, তাৰপিছত ভাত খাই উঠি চাহ খাওঁ, শুই যাওঁ।
হ ভাত খাই কিনে চাহ খায়।
অ'।
ঠিকে আছে দিয়ক, ঠিকে আছে।
উ
ঠিকে ঠিকে, মানে কি চাওঁক, বহুত মান, বহুত মানুহৰ ভিতৰত মানে অলপ বেলেগ হ'ব লাগে, কৰিব লাগে
হয় হয়, হয়, আমি অলপ বেলেগ, ইউনিক হ'ব লাগে।
ইউনিক বস্তুহে মানুহে বেছি হেৰি কৰে।
অ, অ, অ', চাই বেছি, লক্ষ্য কৰে।
সেইকাৰণে আপোনালোকক, আপোনালোকক চাগে বজে লক্ষ্য কৰে।
হয়, হয়, বহুত কৰে।
বহুতে কৰে হয়, চাবা আৰু লক্ষ্য কৰোঁতে বেয়া-চেয়া আৰু নকৈ যাতে আৰু।
অ, অ', এইটোও হয়, এতিয়া অ', পিছে পিছে কৈ থাকক, আমি আমাৰ নিজৰ মতে চলি থাকিম। হয় নে নাই, আমাৰ জীৱন, অ', পিছে আপুনি কিবা কৰে নে নই, নাচ, গান কিবা।
মই আচলতে এইবোৰ মানে নকৰোঁ, মই মানে এইবোৰ ভাল নাপ
অ', ন' আচ্ছা ন', ভাল নপাই আহ আচ্ছা।
মই পুৰা চিৰিয়াছ হৈ থকাটো বিচাৰোঁ।
আত্ছা, আপুনি ফুৰিব গৈছে না, ফুৰিব ফুৰিব।
ফুৰিব মানে গৈছিলোঁ, অ', লাষ্ট মাহত গৈছিলোঁ, চাগে। লাষ্ট মাহত ক'ত গলো, আহ। গৈছিলোঁ, এয়া আমাৰ মিজোৰামৰ ফালে গৈছিলোঁ।
অ', আচ্ছা, মিজোৰাম, আচ্ছা, হয় হয়, ভাল জাগা টো মিজোৰাম ন'।
হয়, হয়, ভাল জেগা, মানে মানে পাহাৰ-পৰ্বত আছে, তেনেকুৱা আৰু ভাল লাগে। লগত গৈছিলোঁ ট্ৰেইনত, মই প্ৰথমবাৰ ট্ৰেইনত গৈছিলোঁ, মানে আচৰিত আৰু। উ
আচ্ছা, আৰু, আৰু।
ত' ট্ৰেনত মানে, কৈ দি ট্ৰেনত মানে পৰিৱেশটো, অলপ বেলেগ আৰু, ভাল লাগে।
অ'।
মানে প্ৰথমবাৰ যাওঁতে হেৰি হৈছিল।
আচ্ছা অ', অ' হয়।
এ, মানে ইমান হেৰি থাকে, পথিখন মানে ইমান শব্দ, মানে খাই গৈছিলোঁ। ময়ো ওপৰত শুইছিলোঁ, মানে তলত এজনে এক গান বজাইছে, এজন শুুনি আছে, অদ্ভুত
অ', আচ্ছা।
আপুনি ক পচ নাৰাই ট্ৰেইন-চেনত বা প্লেনত?
মই ট্ৰেইন, মই ট্ৰেইনত ইমান উঠি ভাল নাপাওঁ, মই অকল মোৰ প্ৰাইভেট এটা আছে। প্ৰাইভেট জেট এটা আছে, আৰু হেলিকপটাৰ এটা আছে।
ৰিচ নেকি, আপুনি বহুত?
ৰিচ, মই নেদেখাওঁ ৰিচ বুলি নকওঁ, কাকো ৰিচ মই বুলি, মই খাজা মানুহ।
উম, হম হাতত, সেইকাৰণেটো আপোনালে এ, ৰাতি চাহ খাই, সেইকাৰণে বুজি পাইছোঁ ধন
আমি, ধনী মানুহ তেনেকুৱাই থাকে আৰু, হয় নে, সিহঁতৰ নিয়ম অলপ বেলেগ বেলেগ অ'
ৰাতি, ৰাতি ছয়টা মান ভাত খাই শুই থাকিব, আৰু বাৰটা মানত চাহ খাব, মানে বেলেগ ধৰণৰ আৰু, মানে
আৰু, আৰু উঠি জল্দিকে উঠিব, কাম কৰিব আকৌ, হয়নে নাই। জল্দিকে খালে, জল্দিকে শুই উঠি দিব।
কি কৰে, আপুনি শুনক, আপুনি শুনক ধনী মানুহে কি কৰে, চাৰ উঠি গ'ল। উঠি কিনে কৰিব, বাতৰ কাকত চ আম সেইটো কোৱা ন আপুনি চাগে ডিলাও চাগে পাতি কাগজত, মই এদিন দেখা পাইছিলো, মানে
হয় হয়, এইটো এইটো এক-এক্সট্ৰা ইনকাম এইটো মিলাব নালাগে হয়নে নাই, এইটো
কা মাৰো।
অ', অ' বিলাই
মানে হমেৰাৰ
মানে সাধাৰণ মানুহ ন' আপুনি। মানে
আপুনি হাঁহি লওক প্ৰথমতে, হাঁহি লওক।
মানে সিদিনাৰপৰা গিটা দত যায় দেখ পালোঁ চাইকেল লৈ যায়।
চাইকেলত নাযাওঁ স্কুটিত যামওঁ আমি, চাইকেলত চাইকেল মানে চলাব নোৱাৰো ন'। পাহাৰ উঠিব লাগে।
মানে সি মানে সিদিনা চাগে মই আপোনাৰ নিচিনা হামচকল দেখা পালোঁ, মানে কি আপুনি চাগে হয় চাগে, বুঢ়া চাইকেল লৈ যাই আছে। মানে দেখাত ভাল লাগিছে, ইমান ধনী মানুহ এজন এ, ছয়টা বজাত ভাত খায়, ৰাতি চাহ খায়। সেইজনে ডাকেটত বিলাই আছে অদ্ভূত ধৰণ, মানে ভাল লাগিছে। মানে মনটো শান্তি পৰে, এনেকুৱা নাগৰিক যে ভাৰতত আছে। বুজি পাইছে, মানে ভাৰতখন উন্নতি হ'ব আৰু।
হয় হয় চাই এইটো এইটো মানে চাইড ইনকাম, এইটো চাইড ইনকাম কৰিব লাগে সদায় উ।
ভাল ভাল, মানে ই-ইমান মানে পইচা আছে তাকো চাইড ইনকাম কৰিব লগা হৈ গৈছে মানে। ভাল আৰু এনেকুৱা কৰিব লাগে। এটা প্ৰাইভেট যাৰ আছে, পাৰ আছে এ, মানে ষ্টুডে থাকাৰ পিছতো আপুনি মানে কাৰীগৰৰ কাম কৰিছে। এই ইমান মজা। একদম পুৰা, কটাকাটি।
হয় হয়, ভালে ভালে। পিছে আপুনি কিবা কি খাই ভাল পায় এনে?
মই আচলতে হেৰি মানে কি মই অলপ মানে বেলেগ ধৰণৰ, তাৰমানে কোনো ফেভৰেট বস্তু নাই।
আচ্ছা, আপুনি চিৰিয়েছ ন' হেই কাৰণে, চিৰিয়েছ মানুহ, চিৰিয়েছ মানুহ এনেকাই হয়।
চিৰীয়েছ বহুত সেইকাৰণে বস্তু নাই কাৰণ মই এটা কামতে সেইকাৰণে মোৰ বাকী কামত মানে কোনটো ফেভ্রেট কোনটো হেৰি মোক জাগে নাথাকে। মই বেলেগ ধৰণৰ, মোক কোনো বুজি নাপায়। চাব মোক চাব এতিয়া যদি মই ভাত খাইছোঁ ন' মই ৰাতি বাৰটাত চাহ খাই আছোঁ।
অ, আচ্ছা, আপুনিচোন আমাৰ নিচিনা হৈ গ'ল এতিয়া।
আ -আ-আপোনালোকৰ নিচিনা নহয়, মই-মই বাজে কামত নিমিলাও।
আমি মানে ভাত খাই ভাত খাই উঠিয়ে মানে এক মিনিট মান ৰখি চাহ খাই দিওঁ।
সেইটো আপোনালকৰ বেলেগ, এতিয়া মইনো ক'ব লাগা কি কিন্তু মই কি জানে। মই আজি এতিয়া ভাত খাই আছোঁ ন'
অ'।
এতিয়া মই ভাত খাইছোঁ, বাৰটা বজাত চাহ খাম।
অ' আচ্ছা।
ৰাতি, ৰাতি তাকো।
আমাৰ অ' আচ্ছা, মানে ৰা ৰাতি ৰাতি দুটা তিনিটা উঠিয়ে চাহ খাইে দিওঁ আৰু আকৌ আমি ৰাতি ৰাতিপুৱা আকৌ আমি ৰাতিপুৱা আকৌ আমি প্ৰথমতে মানুহে চাহ খাই, কফি খাই, আমি আকৌ ৰাতিপুৱা ভাত খাওঁ।
অ' অয়া এয়া ধনৈ মানৰ কাণ নামাই
অ' মানে খেনে কালে কামটো জল্দি হৈ যায় ন ভাত। খোৱা টাইমটো জল্দি কি ভাত খাই দিম আৰু চাহ চাহ খোৱা অ' ভাত খোৱাৰ টাইমত চৰ্টকাট চাহ খাই দিওঁ, বাচি গ'ল টাইম। অ' যদি আমি এতিয়া ৰাতিপুৱা যদি চাহ খালোঁ। ৰাতিপুৱা যদি চাহ খালোঁ হয়, তেতিয়া ভাত খোৱাৰ সময়ত টাইমটো বেছি লাগিল হয় ভাত
টাইমটো বেছি লাগিব কামৰ কামত দিগদাৰ হ'ব এতিয়া।
অ' অ' অ' তেতিয়া কাম অলপ কামত লোকচান লচ হৈ যাব। আমাৰ যদি অলপ দেৰি হৈ যায়।
এতিয়া ব্ৰিজনেছ কৰে যিহেতু ডাঙৰ, এতিয়া আপোনালোকৰ যিহেতু ফিলাইট চিলাইট আছে প্ৰাইভেট।
মানে মোৰ এই পেপাৰৰ ব্ৰিজনেচ এটা আছে।
মই গ'ম পাইছোঁ। সেইকাৰণে টো মই দেখা পাওঁ।
অ' পেপাৰৰ ব্ৰিজনেছ আৰু এই ডিলেভৰী ব্ৰিজনেছ এটাও আছে, ডেলেভেৰী ব্ৰিজনেছো
হয়,
মানে মোৰ এটা এজেঞ্চি আছে ন এ এটা মই এটা ষ্টৰ মেনেজাৰ হয় মই, এই বিলিংকিট
কিয়? অচ্ছা মানে কোনটো এৰিয়া আপুনি।
জমেটৰে এটা এইটো এটা এইটো এপ্লিকেশন হয় জমেটৰে হয় কোম্পানীটো। ব্লিংকিত জমেটৰে কোম্পানী হয়।
মানে জানো।
অ' আপুনি যদি। কৰিব বিচাৰে আপুনিও এপ্লাই কৰিব পাৰিব ভালে। এনেকে চাইটিন নাম কৰি থাকিব লাগে। আচ্ছা নাই আপুনি
ইনকাম নকোৰোঁ মানুহে কয়।
অহ' আচ্ছা, আচ্ছা এটা কামত আপুনি এটা কি কামত ফকাচ কৰি আছে।
মই নকওঁ এইটো কাম, কাৰণ চাওঁক এতিয়া যদি কওঁ। চা এতিয়া যদি মই কওঁ মই এইটো কামত ফকাচ কৰি আছোঁ বা মোক হ'ব খুজিল লাষ্টত বোলে মই নহ'লো। মোৰ লাজ
অহ' অ' লাজ দিব দিব এইটো দিব আপুনি লাজটো মুচিব জানিব লাগিব আকৌ হয় নে নহয়। ৰুমাল যদি লাগে আপুনি ৰুমাল যদি লাগে আপুনি ব্লিংকেটত অৰ্ডাৰ কৰি ল'ব।
মানে ব্ৰিজনেচপতে খটাবই মানে ন
হয়, হয়, যদি ৰুমাল নালাগে আপোনাৰ টিচু পেপাৰ লাগে যদি টিচি পেপাৰো আছে আমাৰ ব্লেংকটত।
নাই মই নিজৰ কাপোৰতে মুচিম।
আচ্ছা কাপোৰ কাপোৰো পায় কিন্তু ব্লিংকেটত কি আপুনি যদি কাপোৰো অৰ্ডাৰ দিব পাৰে।
মোৰ কাপোৰ আছে কলনীৰ পৰা কিনো।
এই কলনীত যে ভাল কাপোৰ পাম পাব আপুনি ডিজাইনিং কাপোৰ পাব। ব্ৰেণ্ডেড কাপোৰ পাব আপুনি।
মোক মানে ডিজাইন ব্ৰেণ্ডেড নালাগে মোক সস্তাত লাগে।
আচ্ছা। চাস্তাতে পাব, আপুনি যদি অফাৰ অফাৰ থাকে ন অফাৰ ক্লেইম কৰিব আপুনি চস্তাতে পাব। চাৰিশ টকাৰ কাপোৰ আপুনি দুইশ টকাত পাব দুইশ পঞ্চাশত পাব এশ নব্বৈ টকা এশ আশী টকা এনেকা এম আৰ পি থাকে আৰু।
আচ্ছা।
আপুনি মোবাইলো কিনিব পাৰিব তাইৰ পৰা আই ফোন চিক্সতিন প্ৰো মেক্স চেভেন তিন প্ৰো মেক্স আপোনাৰ এফালে চেমচাং ভিভো
মোৰ তাত আচলতে মোৰ তাত আচলতে আইফোন আছে আইফোন চভেনটিন আছে।
আচ্ছা আছ আচ্ছা মোৰ মই আকৌ মানে এতিয়া এই অৰ্ডাৰ দি দিলো মানে প্ৰি অৰ্ডাৰ আইফোন এইটিন প্ৰ মেক্স অল্ট্ৰা প্ৰ মেক্সৰ।
হয়, হয়, হয়।
মানে মই প্ৰত্যেক বছৰৰে প মানে যিমানটা আই ফোনলৈছো প্ৰত্যেক বছৰে মই টা এটা আইফোন কিনোৱে, সেইটো মোৰ একদম আহ
লৈছে লৈছে মানে মানে থাকিব লাগিব এটা প্ৰুভ থাকিব হিষ্ট্ৰি থাকিব
অ'কে ধন্যবাদ।
তই ফোন নকৰিবি আৰু।